কি কৰিছা আছোঁ তুমি, এ আছোঁ এনেই
আহ মই আছো ঘৰতে আছো আমাৰ ঘৰতে
বাকী খা খবৰ ভাল
অ ভাল তোমাৰ
আছো আৰু , কোৱাচোন বাৰু কি কাৰণত ফোন কৰিলা তুমি ইমান দিনৰ মূৰত তোমাৰ এতিয়া মই তোমালতে ফোন বিশেষ কাৰণ লৈ
তোমাৰো বিশেষ কাৰণে থাকে
এতিয়া তোমাৰ গোল গোলকীয় উষ্ণতাটো আমাৰ বৃদ্ধি পাইছে অ হয় হয় এয়া ইয়াৰ গোলকীয় উষ্ণতা বৃদ্ধি পোৱা কাৰণ আৰু আও ইয়াৰ সমা ধানসমূহ কেনেদৰে কৰিব পাৰি তুমি কি বুলি ভাবা
সেই সময়ৰ কাৰণে আমি গছ গছনি ৰোপণ কৰিব লাগিব
হয় ন গ্ৰহণ কৰিব লাগিব হয়
সেইকাৰণে তোমাৰ সেয়াই আৰু
তোমাৰ এতিয়া কিছুমান মানৱ সৃষ্টৰ কাৰণেটো আমাৰ গোলকীয় উষ্ণতা বৃদ্ধি পাইছে হয় তাৰপিছত কিছুমান প্ৰাকৃতিক কাৰণো আছে
হয়
হয় আচলতে বেছি কামটো আমি গোলকলে নিজে সৃষ্টি কৰা হয় যদিহে প্ৰকৃতিৰ জগতত বনাঞ্চল হয়, বাকী কোৱাচোন বাৰু। বাকী তোমাৰ এতিয়া বোলো আমাৰ ভাৰতত এতিয়া দিল্লী, দিল্লী তোমাৰ পে এতিয়া বৰ্তমান পঞ্চলিছ ডিগ্ৰীৰ ওপৰতো
হয়, তুমি ইয়াৰ কাৰণসমূহ কেনেধৰণৰ বুলি ভাবা? এতিয়া মই কৈয়ে আছোঁ, তুমি বাৰে-বাৰে একেটা প্ৰশ্নকে কৰি আছা, গোলকীয় উত্তাপ বৃদ্ধি হয়। এইবিলাক সমাধানো আমি স-সমাধানৰ পথো আমিয়ে উলিয়াব লাগিব।
আমি যদি নিৰ্দিষ্ট পৰিমাণৰ গছ-গছনি ৰোপন কৰোঁ। এয়া তোমাৰ মি বনানীকৰণ কৰোঁ, তেতিয়া এই সমস্যাটো ৰোধ হ'ব।
হয়।
বাকী ঘৰত ভালনে চবৰে? হয়।
ইয়াৰ ফলত মে গোলকীয় বিভিন্ন মানে যিখিনি আমাৰ